উম, শুনিছো শুনিছো।
এইটো আহাৰ মাহৰ অসমীয়াৰ আহাৰ মাহৰ চলি ন নাচে জানো এতিয়া আহাৰ মাহ।
আহাৰ নেকি মই যে অসমীয়া ইমান ভালকে নাজানো নহয় মাহ বিলাকৰ।
হয় হয় অসমীয়া মানুহে অসমীয়া মা হে মাহ বিলাক নাজানে সেইটো হয় বাৰু। আজি আহাৰৰ, আহাৰৰ আজি বাৰ তাৰিখ আজি।
অ', অ'।
আজি ইংৰাজীৰ কিমান তাৰিখ আজি?
আজি ইংৰাজীৰ সাতাইছ।
সাতাইছয়, এইটো জুন মাহ নহয় জানো? আজি মই অকনমান আগতে চালো কেলেণ্ডাৰখন আহাৰৰ বাৰ তাৰিখ আজি।
জেঠ মাহত আগতে বহুত গৰম পৰিছিল হা আৰু আহাৰত বানপানী হৈছিল আগৰ দিনত
অ', এতিয়া আকৌ অলপ পিছুৱাই গৈছে ন'। হেল্ল'।
উ শুনিছানে, হয় মই শুনি আছো, তুমি শুনি তুমি শুনিছানে নাই?
অ', শুনিছো।
আগৰ সেই আগৰ পৰিৱেশবিলাক নাই, অদল বদল হৈ গ'ল বহুত।
উম উম।
তোমাৰ আহিন মাহত দুৰ্গা পূজা হয়, হা
উম
আহিন মাহত দুৰ্গা পূজা হয়।
ইংৰাজীৰ কেতিয়াবা আ ছেপ্টেম্বৰ পৰে, কেতিয়াবা অক্টোবৰ পৰে।
উম উম এইবাৰতটো ছেপ্টেম্বৰ পৰিছিলে।
হয় নেকি, এইবাৰ বা কি পৰে?
এইবাৰ কি পৰে বা, আগতে যে অক্টোবৰৰ মাজ ভাগত মানে পূজা পৰে, নাইবাটো লাষ্টলৈ পৰে অক্টোবৰৰ লাষ্টত পূজা হয়, কিন্তু আজিকালি যে ছেপটেম্বৰতে পূজা হয়।
হয় হয়।
চব আগুৱাই আহি আছে।
তেনেকুৱাইতো, মানে কি হৈছে মানে বতৰৰ বেলেগ হৈ গৈছে, দিন তাৰিখ বিলাকৰ বেলেগ বেলেগ যেন হৈছে, সময়ৰ লগে লগে
হয় বাৰু,
তোমাৰ পুৰণি কালৰ ফটো আছে নেকি একদম বাচ্ছা কালৰ কেঁচুৱা কালৰ
মোৰ যে একপিয় ফটো আছিলে সেই কপিও হেৰুৱালে,
কিয়?
ভালকে থোৱা নহলে,
মোৰো এক কপিয়ে আছে মোৰো একপি
উম আমাৰ মাহঁতে নামাৰিলে আৰু,
ফটকালৰ, অ আগতে কেমেৰা নাছিলতো,
উম তথাপিতো ইমান দিনৰো নহয় আমাৰ লগৰ বিলাকৰ আছে,
অ তুমি দুইহেজাৰ চাৰি চনত জন্ম নহয় জানো?
উম উম
অজটা
তেতিয়া মোবাইলৰ যুগ নাছিলে,
মোবাইল আছিলে কিন্তু মানে এই নকিয়া মোবাইল আছিলে এই স্মাৰ্টফোন নাছিলে। উ স্মাৰ্ট ফোন আহিল।
আমাৰ গাঁৱততো তেতিয়া মোবাইল ফোনো নাছিলে।
স্মাৰ্টফোন তোমাৰ দুই হেজাৰ পোন্ধৰ নে ষোল্ল চনৰ পৰা আহিল নেকি?
উম অ মই ন মই এইট মানৰ পৰা চলাইসো নেকি এইট নাইন মানৰ পৰা।
হয় হয় মানে ধৰাচোন ধৰাচোন- তোমাৰ জন্ম দ বছ পিছত দহ বাৰ বছৰ পিছত মানে স্মাৰ্ট ফোনটো আহিছে তোমাৰ দুহেজাৰ চাৰিট যদি জন্ম বাৰ বছৰমান পিছত আহিছে সেই স্মাৰ্টফোনটো আমি সৰু থাকোটে দেখা পাইছিলোঁ প্ৰথমতে টেলিফোন আছিলে হা টেলিফোনটো টেলিফোনটো তুমি হয়টো টিভিত দেখিছ চা মানে অঁ মানে লেণ্ডলাইন যিটো
অ অ
মানে টেলিফোন ল'ব লাগিলে মাটি গতা গাত খান্দি ব লাগিছিল গ মাটিৰ গাঁতত তলে দি মেনে তাৰ সোমাই দিছিলে হা তেনেকে মানে টলেিফোন আছিলে মই দেখা পাইছিলো আমাৰ বৰদেউতাহঁতৰ ঘৰত টেলিফোন আনতে মানে গাঁত খান্দিছিলে গাঁত খান্দি খান্দি মা মাটিত তলে দি মানে তাঁৰ গিলাক দি দিছিলে হা ভৰাই ভৰাই তেনেকে মানে কথা মানে টেলিফোন আনিছিলে।
আপোনালোকৰ আছিলে নে?
আমাৰ নাছিলে মোৰ বৰদেউতাহঁতৰো আছিলে, আমাৰ নহয় বৰদেউতাহঁতৰ ঘৰত আছিলে। তাৰপিছত টেলিফোনটো লাহে লাহে গ'ল যাই আহিলে মোবাইল, হা মোবাইল তেতিয়া মানে যিখিনি ধনী মানুহ তেওঁলোকৰ ঘৰত হে মোবাইলটো আছিলে হা
উম
মানে নকিয়া মোবাইলটো তেতিয়া ধনী ঘৰৰ মানুহ মানুহৰ লগতহে আছিলে আৰু টেলি টেলিফোনো ধনী ঘৰৰে আছিলে আমাৰ নাছিলে আমি অকণমান অকণমান দুখীয়া আছিলো বৰদেউতাহঁত অকণমান ধনী আছিলে। হা, মানে সেইকাৰণে বৰদেউতাহঁতৰ তাতে আছিলে আমাৰ নাছিলে।
আমাৰো নাছিলো বাৰু মই দেখি পোৱা নাই সেইবিলাক।
তাৰ পিছত এই যিটো মানে মোবাইল সেইটো মোবাইলটো মানে ধনীঘৰৰ মানুহৰ লগত আছিলে, যাৰ মানে বহুত বিজি আৰু বহুত মিটিং চিটিং থাকে। হেয়া মানে তেওঁৰহে মানে আছিলে মানে আৰু যাৰ আছিল এখন ঘৰত মানে এটাই মোবাইল আছিলে তেনেকুৱা আছিল আজিকালিৰ দৰে মানে হাতে হাতে এটা এটা নহয়, হা ঘৰখনৰ ভিতৰত এটা আছিলে।
বুজিছানে, আমাৰ আমাৰ যে যেতিয়া গাঁৱত আমাৰ আমাৰ ঘৰত যেতিয়া মোবাইলটো আনে তেতিয়া গাঁৱত মানে প্ৰায় ভাগ মানুহে নাছিলে মোবাইলটো হা তেতিয়া মানে মোবাইলত কথা পাতিব আমাৰ ঘৰত আহিছিলে। উম আমাৰ ঘৰত আহিলে আহ আহি মানে মোবাইলত কথা পাতিছিলে, তেনেকুৱা আছিলে।
প্ৰথম মানে ডাঙৰ মবাইলটো আমাৰ দেউ
লৈছে।
উম দেউতা মানে বেংলৰত আছিলে যে, বেংলৰত ত' সেইবিলাক চলিছিলে।
তাৰ পিছত কি হৈছিল জানা তাৰ পিছত কি হৈছিল জানা যেতিয়া আহি মোবাইলটো নকিয়া মোবাইলটো আনিলো তেতিয়া অকল এয়াৰটেল চিম হে আছিল বেলেগ চিম নাছিল। আছিলে তেনেকে আৰু বি এছ এন এল আছিলে নেকি? হা, এই দুখনে অ ভোডা ফোন পিছত আহিল নেকি? প্ৰথমতে এয়াৰটেল আৰু সেই আছিল বি এছ এন এল আছিল চাগে!
উম।
এতিয়া কি আছিলে দহ টকা ৰিচাৰ্জ কিনিব লাগে বুজি পাইছানে।
উম উম
মানে এখন কাগজ দিয়ে
সেইখন মই ইউজ কৰিছোতো
অঁ কাগজখন মানে অকণমান মোহাৰি দিব লাগে মোহাৰি দিলে এটা নম্বৰ আহ সেই নম্বৰটো মানে টাইপ কৰিলে মানে ৰিচাৰ্জটো হৈ গ'ল বুজি পাইছা নে? হা, দহ টকা ৰিচাৰ্জ কৰিলে আঠ থকা নে নটকাৰ মানে পায়, হা কা বা ন টকা তুমি কথা ক'বা ৰবা এক টকা, হয় হয়। বাকীখিনি মানে কোম্পানীয়ে কাটে মানে, হা। তেনেকুৱা কিবা আছিলে। হা তেনেকে মানে আমি কথা পাতিছিলোঁ।
মই আৰু এখন লওঁ দেই
তাৰপিছত
নই নই বাদমে ভাত কে চাথ খা লেংগে আলু ভাজি হে।
এতিয়া যেনেকে আমি মানে ক কথা পাতো না হা তেনেকৈ কথা পাতিব ন পৰা নাচা এতিয়া মানে লিমিটড আছিলে মানে দহ টকাৰ ভৰিলে আঠ মিনিট কথা কব পাৰি চাই আছিলে আৰু আঠ মিনিটতকৈ বেছি হ'লে আৰু ফোনটো অকলে অকলে কাটি যায় তেনেকুৱা আছিলে
উম এক মিনিটতেতো কিমান টকাকে কাটে আমৰ আচাৰ অলপ দিব নেকি উম।
আগতে মানে এনেকুৱা আছিলে
অ অ এক মিনিট নোহোৱাৰ আগত কাটি দিলেও এক টকাই কাটি দিয়ে।
অ তেনেকুৱা নিয়ম আছিলে, আগতে। জানো আৰু ভৱিষ্যতে বা কি আহে, এতিয়া গমকে পোৱা নাযায়। বৰ্তমান বৰ্তমানলৈতো ফাইভ জি আহিলে ফাইভ জিৰ পিছত ত পৰা কি নিয়ম আহে
উম উম এতিয়াতো ফাইভ জি ফাইভ জি টো পিছে অকমান হাৰ্মফুল হয় মানে অলপ ভাল নহয় ফাইজিটো চৰাই চিৰিকটি বিলাকৰ কাৰণে
ফাইভ জিটো ভাল নহয় সেইটো হয়
ফাইভ জি অহাৰ লগগত অকমান মানে কথাও চলিছিলে যে ফাইভ জি টো আনিব নালাগে বুলিও নে অসমত বহুত
তোমাৰ এতিয়াও বহুতে কিন্তু ফৰ জি চলাই থকা দেখা পাও ফ'ৰ জি ব্যৱহাৰ কৰে অ মোৰ ফাইভ জি চলাব দুবছৰ হ'ল কিন্তু দুবছৰৰ পৰা মই ফাইভ জি
মোৰ হোৱা নাই মোৰ এমাহ দুমাহ মানহে হৈছে ফাইভ জি চলোৱা
কাৰ মই যিটো মোবাইল ব্যৱহাৰ কৰো এইটো ফাইভ জি মবাইলটো এইটো ল'ব দুবছৰ হ'ল মানে কিন্তু ফাইভ চি টো তিনি বছৰৰ আগতে আহিছে কিছুমানে তিনি বছৰ দৰে চলাই আছে যে মই এবছৰ লেট হ'ল ফাইভ জি চলোৱাতে
কৰিছোহে
অ একেইে নেটৱৰ্কটো একেই এনেইে সামান্য অকণমান মানে আৰু ডিফাৰেন্ঞ্চ বেছিভাগ একেই
আৰু চবেই আনলিমিটেড পোৱা কাৰণেহে খুলিছে
অ সেইটোৱ বেছি ইমান এটা ডিফাৰেঞ্চ নাই আনলিমিটেডৰ কাৰণে এইটো কৰিছে ফাইভ জিটু
উম
পালো বহুত যি আহি গৈছে জাপানত বোলে নাইন জি না টেন জি চলি তেনেকে শুনা পাওঁ অ সেই নাইন যে টন যে আমাৰ ইয়াতে আহোতে আহোতে জাপান দৰা কিবা বেলেগ আহিব আকৌ
শুনিছানে
তাকে আৰু
উম
এনেও জাপান জাপান হওক চাইনা হওক আমাৰ দুই তিনিটা জেনেৰেচন আগত চলি আছে
হয় হয় বহুত আগত চলি আছে সেইবিলাক দেশ আৰু কিছুমান দেশ আৰু আমাতকে বহুত পিছতো আছে যেনে ইজিপ্ত
উম
ইজিপ ইজিপ্তত এতিয়াহে মানে স্কুটাৰ চলাই আগতে স্কুটাৰ চলাইছিলে আমি সৰু থাকো দেখিছিলো এতিয়াতো স্কুটাৰ নাই এতিয়া তাতে স্কুটাৰ চলাই, ইয়াতে বাইক এতিয়াও অহাই নাই স্কুটি অহাই নাই হা, তাতে স্কুটাৰে চলাই আছে এতিয়াও ইজিপ্তত
ইজিপ্তখন আমাতকে পিছতে নেকি?
ইজিপ্তখন আমাতকে পিছত আছে। আফ্ৰিকাৰ দেশখন আফ্ৰিকা মহাদেশত থকা দেশ তেনেকুৱা
আমেৰিকাখনতো বহুত আগত
আমেৰিকাটো চব টেকন'লজি আগতে হয় আমেৰিকা ৰাছিয়া এইবিলাক
আমেৰি অ ঠিক আছে দিয়ক অ